এই কি কয় আৰে মই যে কৈছো যে মই যে ফিফটিন বাৰ কল কৰিছো। কিনু আনে। আৰে নহয় এইটো যে কলৰ পিছত কিবা খুধেজে? ত মই চাবমিট কৰা নাছিলোঁ। কাৰণে।
কি হেৰি বুলি
চ গ'ল ছিক্সটিন।
আত্ছা। এ
কি বাল? অ মোক মোত ৰাইছিলে।
কি কলি
কি ক'ম সেইটোয়ে কৈ আছোঁ মোৰ মাঠাতে অহা নাই ৰহ।
উম
নচলাও উ সেটো পাৰিব না।
উম হুম কি ক'লে
পাৰিব অ পাপাই আহিব এতিয়া।
কেইটা কেইবাৰ কৈ আছোঁ।
বা বাহিৰত আছে ন বা এই দৰ্জাটো খুলি কিনে মোক চাই আছে হ'ল নে নাই সুধি আছে ন মই তাই কৈ আছিলোঁ নকৰ নকৰ বুলি। অ ৰসগোল্লা তাপা এতিয়ালৈকে আহি পোৱা নাই পাব চাগে ৰাতি মানত দচটা এঘাৰটা মানত। জালুকবাৰীত নুমিলে জালুকবাৰীৰ পৰা ইয়াৰ লৈকে আহোঁতে এক ঘন্টা লাগিব বোলে। এইয়া লৈকে নামিলে গণেশ গুৰি লৈকে গণেশগুৰি লৈকে। এক ঘণ্টা লাগিব বোলে।
জালুকবাৰী চোন আমি।
তাতে তাৰ পৰা আহি আছে বাছ। তে ইয়া লৈকে আনি নি দিয়ে
জালুকবাৰীত ৰখে নিকি।
জালুকবাৰীৰ লৈকে নহ'লে পল্টন বজাৰ লৈকে।
অ হ'লে নে বাকীবোৰো আছে।
লভাৰ নাই। চাগে
হেৰি হঁতে এইবিলাক ট্ৰেইনিত নাযায়।
সিহঁতেও যাব আগতে গৈছে চাগে ময়ো নাাজানো ইমান ভালকে। পা পা জি হতে আহি আছে। অকমান ডাইৰেক হাইলাশ ইয়াতে আহি আছে বিকজ বস্তু থ'ব লাগে।
কি বস্তু
তেজপুৰত ত থাকোঁতে ত তাতে বস্তু আছে চাগে নহ। কেইটামান বস্তুৰেয়ই থ'ব ইয়াত।
আৰু তেজপুৰ নাযায় নেকি।
যাব কিয় নাযাব তাতে গেছ চেছ চব তাতে আছে।
অ তই বোলে আকৌ বোলে কিবা এটা বস্তু খন হেৰাই পিনে বোলে হেৰাই থাকিলে বোলে নিজে মানুহটো।
এ ৰাম নকয ছে তাৰ মুখৰ পৰা কথা পৰা এক কথা
এতিয়াতো ৰাতি
উবেৰ বুক কৰি দিম আমি
হয় নেকি
উ তব ইমান বেছি ট্ৰলী কিবা কিবি লৈ কিনে ধৰি এই কি ক বাছত মেজিকত উঠি আহিব
অ। পাৰিবনে বিচাৰিব
কি
অ উবেৰতো
উবেৰতো উ কাপ্পা ডাইৰেকট বাছ তাতে থাকিলে তাতেই ডাইৰেক বুক কৰি দিম ন জালুক বাৰী তে
আচ্ছা বাই সেকাণৰে কৈ আছিলো নাহ বুলি বৰষুণ নিদিব
হৈছে আৰু তেনেহ'লে, গাড়ীৰ ভিতৰত থৈ এনেইখাব।
হা',
গাড়ীৰ ভিতৰত থৈ নাখাব।
কিয় নাখাব? হেৰি তই মানুহটো চিনি পোৱা নাই এতিয়ালৈকে সেইকাৰণে পাইছো।
হি হি
মেডিচেন উলিৱাবি না তেতিয়া হা
কিহঁত আহি তই
অহ', বাছত।
সেইটো কি কয় কেইটা উঠিছে?
উঠিছে ৰহ', একবাৰ চাব দে মানে, অ', কল কৰিছো। বেলেগ ন মাই নে', পা, তাই', কৰিছিলে চাগে অহ' -ৰ' - ৰ' - ৰ'- ৰ' সাতটা মানত চাগে, সাতটা নে চাৰে-সাতটা মান, কি', নাজানো চিয়ৰ নহয়। এ', এতিয়া সন্ধিয়া।
তেজপুৰ নহয় জানো?
অ', তিন-ঘণ্টা লাগে বোলে।
হয়', নেকি।
অ',
আৰু এটা ছেভেন, এইট, নাইন, টেন, এঘাৰ তাতে পাই গ'ল ধৰ।ঘৰত আহি ধৰ বাৰটা মানত পাব আৰু চাগে তেনেহ'লে। বাৰটা মানত ঘৰত, পাব চাগে।
সেইটোৱে।
বহুত বাকি আছে সেইখন,
উম',
এতিয়া কেইটা বাজিলে? এতিয়া নটা নাই', বেছিও নাই আৰু তিনি-ঘণ্টামান।
সেইটোৱে বাঢ়ি হেলৌ তকত, কৈ আছিলে, যেন, ' আজি ৰাতিপুৱা নোৱাৰিব চাগে মানে কথা পাতিব নোৱাৰিলোঁ মানে টেচ কৰিব পাৰিব টেক্স কৰিব পাৰিব।
চিচ ঐশুব বাদ দে তহতে শুবি ক'ত
মা, পাপাৰ লগতে শুৱে এনে দেখোন একেলগে শুৱ বিজু দাদা লগত শুৱ, আমি আমাৰ তোতে শুম
অ এটোটো ঠিকেই আছে
আজি কি মাও শুৱ চাগে
অঔ এই গৰম তো বহুত নাই এনেও আগৰ পৰা দেখোন মা পাপাই সেইটো বিচনাতে শুৱে।
সেইটোটে নেকি?
অৱ চালে মোৰ ভাল নালাগে কিবা।
মানে
সেই বিছনাটো ভাল নালাগে কিবা কমফৰ্টেবল নালাগে। বেছি এই কলো অৱ
অৱ
সেই আমাৰ বস পালেং তোৱে ঠিক আছে সেইটোততো মোৰ কষ্ট হয়, মোৰ বাইৰে মোৰ ঠেলা মাৰি কিনে ওৱালত চিপকাই হৈ দিয়ে যানানে।
ইমান জাগা লাগে নেকি।
তাই তাই শুৱে চাইডত আৰু এটা মানুহ শুৱাৰ জাগা পুৰৰা ভালকে থাকে। মূৰ লগত পোৰা চিপকি কিনে মোক ঠেলামাৰি শুৱে। আৰু হাত কলত কিমান হাটিব জানো এই এক চেণ্টিমিটাৰ ৰিবতে।
হ
পিছতকে ৰাতিপুৱা উঠি কিনে, অ।
উ
কি কৈ আছিলি, ৰাতিপুৱা উঠি কিনে?
স ৰাতিপুৱা বুলও নহয় আধা ৰাতিৰ পিছত তোমই খোজাই থাকিম মই কাময় থাকিব বিকজ হদত লাগি কিনে হওনা? অ ম ভালবিন দেখোন হুও
পিছে তুমি
পিছাদ কি পিছত একো নহয়।
বাই কয়, বাই কেতিয়াবা-কেতিয়াবা কয় এই চাইডেওোৰ বুলি মই কওঁ না মোৰ এইটো চাইডই।
ভৈ লাগে বে।
উম
উ
শু-শু-শু মোৰত
ই
মোৰ কেতিয়াবা ভৰিতটো চিধা কৰি খোৱা ভয় লাগে ভাবো ত
চি তোমাৰ ফালে ভাল আছে।
হা?
কালিও ৱাল হব ন?
তলৰ পিননে ভৰি পিনে?
অহ
ৱাল হব বাত গেপ আছে ন?
সোৱে
উ-উ-উ-উ দৰপক কম।
হা?
তাই মোক তাৰ তৈও টো ভয় খাও না কিবা এটা কৰাৰ পৰা। অহ ভই খাবিয়ে। কিবা নহৈ কিবা টো টো তই ভই খবিয়ে। কিবা না কিবাৰ পৰা টুটু ভই খাই যাওঁ, খাওঁৰে না?
নাই
উম নয় ইমান বকি আছে।
হয় তাৰ মানে মোৰ পৰা ভয় নাখাও।
ফাল্টু কথা কৈ নাথাক এতিয়া
কিয় কনা
হুম
উম
ৰ এক ছেকেণ্ড
না না না ন মই নলও ঔ সঁচা কচা কছ ম কচ ভয় নাখাঅ
ফাল্টু কথাকে কিঅ শুধি থাক এনে এনে
এইটো ফাল্টু কথা নহয় আচ্ছা তোমাৰোক মানে লাগে যে মই তোমাৰ ক কথাবোৰ ফাল্টু থাকে।
কি।
মানে লাগে যে মই কৌ কথাবোৰ ফাল্ট থাকে।
লে
মই কৈ আছো মই কৌ কথাবোৰ তোক লাগে যে মোৰ ফা টো কথা কৈ আছো।
হা আ
মই কওঁ কথাবোৰ ফাল্টু কথা কৈ আছো তোক লাগে।
হেল্ল'
অঁ
কি কৈ আছিলি।
মই কৈ আছো যে মই যে তোক যি কথা কওঁ তোক সেইবোৰ তোক ভাল্টু কথা লাগে।
উম অ নহয় নেকি। মইতো ইমান দিন এইটো ভাবি আছিলো।
ত বিছে হৈছে তোৰ
এইবোৰো এইবোৰ কথা বাদ দেছোন এইবোৰ কথা এইবোৰ কথা কথা পাতি থাকিলে নহয় কেন্সল কৰি দিব ৰিজেক্ কৰি দিব কলটো
আচ্ছা আপত্তি
কে
নাপাজবি য দেহ নাপাতিবি তেন্তে
কি হ কি হ'ল হ'ল কি কিবা এটা আৱাজ কৰি
চৰ্দি হৈছে
উম অহ অহ কাৰ তোৰ
আহ
আৰু আছিল হয়
ত ত মোক ত মোক মাৰি পেলাবি ৰে তই মই আজি অকল আহিছো সেই ত ইমান ঠাণ্ডাও নাছিলে ভাই কি ভাই
ইটো পানীত আমি হোৱা নাই যে কি
পানীটে ঠাণ্ডা হল চাগে
নৰ্মেল পানী হ মই ফ্ৰিজৰ পানী নাখাওঁ হ
বাহিৰত
বাহিৰত মই পানীয়ে নাখাও মই পানী বটল লৈ যাওঁ ত পানী ভৰাই কিনে মই বাহিৰৰ পানী টেষ্টি নালাগে ফিলটাৰ পানী ফেক লাগে
দে দশ মিনিট হল
উম ইটো ইটো ন
উ
গেন্দু মই মই লিট্ৰেলি লিট্ৰেলি ক'ব আছিলে যে ৰহ মোৰ কল আহি আছে বুলি আগতে কলি দছ মিনিট ৰহ জন্দ চলা নকবি দি চৰ পৰা
অ